হত
নমস্কাৰ নমস্কাৰ, এই মানে খানা এটা খালো আতি দিনতে বনভোচত হা! মানে সেনেকে পতককে প্লেনটো বনালো মানে আমি চাৰিজন মান মানুহে। বোলো বতৰটো অলপ যিহেতু ডাৱৰীয়া গতিকে মানে অলপ কিবা এটা খাওঁ বুলি ভাবিলো। তাৰ পিছতে ভাবিলো যে গাহৰি অলপ বহুত দিন খোৱা হোৱা নাই? গতিকে গাহৰি অক-
পুৰখি খাইছিলো হে?
পোৰহি খালেও পৰহিখিনি ইমান ভাল নাছিলে মানে পৰহিখিনি যিহেতু সেয়া জুইত আমি বনাইছিলোঁ। পুৰিছিলো মানে। জুইত বনোৱা কিমান একেবাৰে চাই দৰে হৈ পৰিছিলে আৰু চাই দৰে হৈ প- কাৰণে অকমান তিতা তিতা ভাৱটো আহিছিলে যে সেইটো কাৰণে মানে সেইটো, সেইদিনাখন খাই ইমান ভাল নালাগিলে। বা আজি ভাবিলো খাই আহোগে। তা পা গলোঁ আপোনাক লগ ধৰিবলে আপোনাক বোলে মায়ে যাবলৈ নিদিয়ে অনুমতি নিদিলে বোলে। এ এইটো কাৰণে আপোনাক লগ ধৰিলো অ তাৰপিছত সেয়া গ'লো তাৰপা ৰু- টি তিনটা তা পা গাহৰি এবাতি এনেকে খালো বৰ ধুনীয়া ৰুটি বনাই জানেনে আপ- আপুনি যদি গৈছে আগতে তাত তেতিয়া গম পাব, ইমান সুন্দৰ ৰুটি মানে
তাকে খোৱা গিন্দত ঠাণ্ডা ঠাণ্ডাতেন দেখিলোঁ, ৰুটিবোৰ বহুত আগৰ দিনত ঠাণ্ডা তিনিদিনমানৰ পুৰণা সোপায় সেইবো।
ঠাণ্ডা নহয় পাঁচ মিনিট মান আগত বনাই দিছে মানে আমাক সুধি লৈছে আজি আমি কেইখন ৰুটি খাম আৰু সে- ৰুটি মানে আমি যিমান খন খাওঁ বুলি কৈছো সিমানখন মানে বনাই দিছে তাৰ পিছত এনেকুৱা ধুনীয়া কোমল ৰুটি, শুকান ৰুট- টি যদিও মানে ইমান কোমল ৰুটি মানে আপুনি পাৰিলে এবাৰ খাই আহিব আৰু গাহৰিখনো ইমান সুন্দৰ হৈছ- জিভাত জুতি লাগিয়ে আছে মানে।
গাহৰি দুপিচ দিছে আৰু এ ঠাণ্ডা ঠাণ্ডা ৰুটি এইবোৰ গৰম কৰি দিছে চাগে ঠাণ্ডা আগয়ে বনাই থোৱা মই জানো নহয়। এখন দোকানত মই গৈছোঁ আগতে তেনেকুৱাই কয়।
নাই নাই মানে আপুনি সেই শিয়ালৰ সাধুটো মনত আছে নহয় শিয়ালে যে শিয়ালে যে মানে আঙুৰ খাবলৈ নাপায় আঙুৰবোৰ টেঙা বুলি যে কৈছিলে সেই একেই অৱস্থা আপোনাৰো হৈছে মানে।
এ মোৰ তেনেকুৱা নহয় ধেত এইটো মই জানো মই আগতে গৈছো নহয়।
নাই নাই মই ভাবিছো আপোনাৰ সেই আঙুৰবোৰ টেঙা বুলি কোৱা শয়ালটোৰ দৰে অৱস্থা হৈছে কাৰণ যিমান ধুনীয়া মানে খাদ- দ্য এসাঁজ আমি আজি খাই আহিলোঁ চাৰিজনে। সেইটো আপুনি মানে আপুনি যাব লাগিছিল তেতিয়া আপুনি গম পালে হয় কেনে সুন্দৰ
হ'ব পাৰিলে আৰু এদিন আপোনালোকৰ লগত যাম। আৰু আপুনি এই ভোলা কথা কি ভাবে বাও ভোলা বৰপাত্ৰ গোহাঁইৰ কথা? এইজন যে আমাৰ এই যি কৰ্মত তাত অকমান বাধা আনিছে।
মানে মই এতিয়া তেওঁৰ কথা আপোনাৰ কি বুলি ক'ম তেওঁ আচলতে এজন দুমুখ দুখীয়া চৰিত্ৰৰ ব্যক্তি তেওঁ যদি আপোনাৰ ওচৰত থাকে তেন্তে তেওঁ মোৰ বদনাম গাব আকৌ যদি মোৰ ওচৰত থাকে তেওঁ আপোনাৰ বদনাম গাব। গতিকে আমি তেনেকুৱা দুমুখীয়া চৰিত্ৰ ব্যক্তিৰ পৰা অলপ মানে দূৰত থকাটো দৰকাৰ কাৰণ তেনেকুৱা দুমুখীয়া চৰিত্ৰৰ ব্যক্ত ব্যক্তিয়ে আপোনাৰ আৰু মোৰ মাজত কাজিয়াৰ সৃষ্টি কৰিব পাৰে গতিকে তেওঁ তাতে ফূৰ্তি পায় আমাৰ মাজত
হয় তেওঁ কাৰো লগত উম বেয়া হব নিবিচাৰে মই জনামতে।
হয়- হয় তেওঁ মানে বেলেগৰ লগত নিজে বেয়া হ'ব নিবিচাৰে কিন্তু বেলেগৰ লগত আপোনাক বা মোক বেয়া কৰি তেওঁ ভাল পায় গতিকে তেনেকুৱা দুমুখীয়া চৰিত্ ব্যক্তি আমাৰ সমাজখনৰ বাবে অতি মাৰাত্মক এটা বস্তু গতিকে তেওঁৰ পৰা আপুনি যিমান পাৰে দূৰত থাকক।
মই তেওঁৰ বাবে অতিকে খং উঠি আছে তেওঁৰ ওপৰত কিয়নো তেওঁ যি আমাৰ কৰ্মত তাত অকম ব্যাঘাটো আমাৰ আনি আছে। তেওঁ আমাক ক'ব যে সেইটো কাম তেওঁ নাই কৰা কিন্তু তলে- তলে তেওঁয়ে এই কামটো কৰি থাকে তেওঁৰ যি- যি নত নতুন মানুহ ভৰ্তি কৰিছে তেওঁৱে কৰিছে মোৰ সেইটো সম্পূৰ্ণৰূপে বিশ্বাস আছে কিন্তু তেওঁ আমাক কব নিবিচাৰে। তেওঁ নাই কৰা -নাই কৰা কৰি থাকে।
হয় সেইটো বাৰু হয় কিন্তু এতিয়া আপুনি আপোনাৰতো উপায়ো নাই আপুনিতো তেওঁৰ আপোনাৰ হাতত কোনো মানে প্ৰমাণ নাই যে তেওঁৱেই এই কামটো কৰিছে গতিকে আপ শুনি তেওঁক গৈ আহ সন্মুখা সন্মুখীকৈ সুধিবও নোৱাৰে যে তই এইটো কাম কৰিছ নিকি বুলি কাৰণ আপোনাৰ হাতত কোনো উপযুক্ত প্ৰমাণ নাই আৰু উপযুক্ত প্ৰমানৰ অবিহনে আপুনি কোনো এটা কথা যুক্তি সহকাৰে কব নোৱাৰে গতিকে মই
হয়।
আপুনিওঁ আগবাঢ়ক জীৱনটোত এইবোৰ কথা পাহৰি তেওঁকো আগবাঢ়িবলৈ দিয়ক। আৰু এনেবোৰ ব্যক্তিৰ পৰা মই আপ আপোনাক উপদেশ এটাই দিম যে আপুনি দূৰত্ব বৰ্তাই ৰাখক।
হয় এতিয়া মই যিহেতু নতুন এটা কৰ্ম পাইছো সেই কৰ্মটোত প্ৰায় বহুত জটিল কিয়নো তাত অকণ উপাৰ্জনো কম হয় আপুনি যাতে তাত আপ অকণমান সহায় কৰি দিয়ে মই তাৰ কামনা কৰিলো কিয়নো আপুনি সিদিনাখন সহায় কৰি দিম বুলি মোক প্ৰতিশ্ৰুতি দিলে কিন্তু আপুনি সেই কথাটোৰ পৰা মুখখনো আঁতৰাই দিলে যাতে কাইলে পৰহিলে বা কৰি দিয়ে তেন্তে মই অতিকে সুখী হ'লোহেতেন
হয় হয় মানে মই আপোনাক সেইটোৱে বুজাব বিচাৰিছো যে আচলতে বৰ্তমানৰ পৃথিৱীখন অতি স্বাৰ্থপৰ কাৰণ আপুনি যদি চাই বিনা লাভ হ বিনা লাভ হোৱাত বা লা কোনো লাভ নোহোৱাকে আজিকালি কোনো ব্যক্তিয়ে আপোনাৰ কাৰণে কোনো কৰ্ম বা কাম কৰি নি দিব নিবিচাৰে তেতিয়া যদি আপুনি ভালদৰে চাই যে আপুনি দুই দুটকা তিন টকা উপাৰ্জন কৰিব সেই কামটোৰ বাবদ গতিকে মই সেই আপোনাক দুই তিন টকা উপাৰ্জন কৰাত কিয় সহায় কৰিম যদিহে মোৰ এক টকাও লাভ নহয় গতিকে লাভ লোকচানৰ কথা বৰ্তমান সমাজে বহুল ভাবে ভাবে গতিকে মইও সেই আ যিখন স্বাৰ্থপৰ পৃথিৱী সেই স্বাৰ্থপৰ পৃথিৱীখনৰ লগতে নিজকে আগবঢ়াই নিব লাগিব
এ পএ সকলো ক্ষেত্ৰতে আপোনাৰ সকলো কৰ্মতে টকা আহ মানুহ কি বুলি কয় মানৱীয়তাৰ খাতিত আপুনি সেই কৰ্মটো কৰি দিব বুলি মই ভাবিছিলোঁ, কিন্তু যদি আপুনি সেই কৰ্মটো। কৰি দিব বিচৰা নাই বা আপোনাৰ টকাৰ পইচা দৰকাৰ হৈছে। তেন্তে মই আপোনাক তাত আৰু নোসোমোৱাওঁ বুলি ভাবিছোঁ। কিয়নো তাত মোৰ ইমানো উপাৰ্জন নহয় যে। দুজনক ভগাই দিব পৰাকৈ মই যা ভাবিছিলোঁ যে আপুনি। অকনমান যা হেই সহায় কৰি দিয়ক। কিন্তু আপুনি যদি সেইটোক। কৰ্ম কৰি দিব নোৱাৰে, তেন্তে মোৰ ওচৰততো কোনো উপায় নাই।
আচলতে আপুনি মোক ভুল নুবুজিব কাৰণ মই যদি আপোনাক। সঁচা কথা কৈয়ে যাওঁ। বৰ্তমান যিখন স্বাৰ্থপৰ পৃথিৱী, সেই স্বাৰ্থপৰ পৃথিৱীত মানৱীয়তা বোলা যিটো শব্দ সেইটো আজিকালি প্ৰায় নোহোৱা হৈ গৈছে। আৰু মানৱীয়তাৰ খাতিৰত মইতো আপোনাক। দুটকা উপাৰ্জন কৰি দিব নোৱাৰো। গতিকে ময়ো মোৰ লাভটোৰ কথাই ভাবি আপুনিও যিহেতু নিজৰ লাভ তোৰ কথাই ভাবিছে। গতিকে ময়ো নিজৰ লাভটোৰ কথাই ভাবিব লাগিব। গতিকে সেই মানৱীয়তা। বোলা যিটো শব্দ সেই শব্দটোৰ পৰা। মানে সেই শব্দটোৰ লগত এই কথাটো আপুনি যদি নিমিলাই তেতিয়া মই সুখী হম।
হয়, এতিয়া আপুনি যি বিচাৰে থাকে আৰু। আৰু আজি যি ধুনীয়া সুন্দৰ ৰাতি বতৰ, সেইটো আপুনি অনুভৱ অ' উপলব্ধ কৰিছে নাই বাৰু। কিয়নো কিন কিনকৈ অকমান টোপ টোপকৈ পানী পৰি আছে বৰষুণৰ। এই বৰষুণৰ বতৰত কথা পাতিও খুবেই ভাল লাগিছে।
হয়- হয় মানে। তাকে যদি আপোনাক মই সঁচা কথা ক'বলৈ যাও তেতিয়া বতৰটো অতি সুন্দৰ বতৰ।
হয় এতিয়া মই কেইজনমান ব্যক্তিক অকমান বাট হেৰাই গ'লত অকমান সহায় কৰি দিলো।
হয় -হয় মানে। এতিয়া মই আপোনাক যদি কথাটো কবলৈ যাও যে আপুনি যিটো বতৰৰ কথা ক'লে। গতিকে আপুনি চাব পাৰে যে হয়। বতৰটোৰ দিনটোৰ যি উত্তাপ আছিলে, সেই উত্তাপ বৰ্তমান অহ সমুলি নাইকিয়া হৈ গৈছে আকৌ যি বতৰটো বৰ্তমান ডাৱৰীয়া আৰু কিন কিনকৈ যি বৰষুণ অলপ অলপকৈ পৰি আছে। এটুপ দুটুপকৈ সেয়া আমাৰ বাবে অতিকৈ প্ৰয়োজনীয় বুলি মই ভাবো কাৰণ। যিহেতু এইকেইদিন উত্তাপৰ ফলত আমাৰ গছ গছনি গছ গছনি বোৰ মৰহি যোৱা আপুনি দেখিবলৈ পাইছে লগতে মানুহ বিলাকৰ মন বোৰো অতি মানে দুখ লগাজনক হৈ পৰিছে। কাৰণ এনেকুৱা উষ্ণতা যি বৃদ্ধি পাইছে সেই উষ্ণতা তাত বৰ্তমান জীৱন নিৰ্বাহ কৰাটো অতি কঠিন হৈ পৰিছে। গতিকে মই ভাবো যে এই বতৰটো আমাৰ বাবে অতি সুখৰ খবৰ।
হয় আৰু আজি ইমান এটা গৰম নাছিল কিন্তু। প্ৰায় হ'লেও তাপমাত্ৰাটো উষ্ণ আছিল কিন্তু এনে যি কালি পৰসি উষ্ণতা বৃদ্ধি পাইছিল তেনেদৰে যদি প্ৰায় আৰু তিনি চাৰি মাহো হ'বলৈও হয়। খেতি বাতিতো বহুত অসুবিধা হ'ব আৰু তাৰ লগতে। মানুহৰ যি বেমাৰ আজাৰ তাৰো পৰিমান প্ৰায় বৃদ্ধি হ'ব। প্ৰায় মই এদিন গছজোপা ৰুইছিলো প্ৰায় তিনি চাৰি মাহ হৈছে। আহ সেই গছজোপা প্ৰায় মই। ডেইলি পানী দি থাকো কিন্তু তথাপিও সেই গছজোপা মৰহি গৈছে যি উষ্ণতা। তাৰ ফলত কিয়নো যি। যিমানেই সূৰ্যৰ ৰশ্মি দৰকাৰ সিমানেই পানীও দৰকাৰ মই আহ যি উষ্ণতা বৃদ্ধি পাইছে তাৰ তুলনাত পানী প্ৰায়ে কম বুলিয়ে ক'ব লাগিব কম পৰিমানে দিছো কিন্তু মই প্ৰায় দিনটোত চাৰি পাঁচ বাৰ সেই গছ পুলিটোত পানী দিছিলো তথাপিও সেই গছ পুলিজোপা জীয়াই থাকিব নোৱাৰিলে যি উষ্ণতা বাঢ়িছে তাৰ ফলত
আচলতে সেইটো হয় কাৰণ অতি বেছি আহ বহুত বেয়া আপুনি যদি অতি বেছিকৈ খাদ্য অ খাই তেতিয়াহলে আপোনাৰো স্বাস্থ্যত অপকাৰ কৰিব পাৰে সেই ক্ষেত- তে গতিকে আমি সকলো খাদ্য বা প্ৰতিটো বস্তুৱে কেৱল খাদ্য বুলিয়ে নহয় আপুনি যদি এতিয়া প্ৰেমৰ কথা চাই তেন্তে আপ- পুনি যদি বেছি কৈ এজনী ছোৱালী বা এটা লৰাৰ প্ৰতি আকৰ্ষিত হয় তেতিয়া তেওঁ যেতিয়া আপোনাক আহ কোনো এটা কথাত দোষী কৰিব তেতিয়া আপুনি হয়তো অলপ বেছিকৈ দুখ পাব গতিকে মই ভাবো যে অতি বেছি বহুত বেয়া কাৰণ সেয়াই মই আপোনাক উদাহৰণটো দিলোৱেই যে আপুনি যদি খাদ্য বেছিকৈ খায় তেন্তে আপোনাৰ খাদ্য বেছিকৈ খোৱাৰ কাৰণে আপোনাৰ স্বাস্থ্যৰ অপকাৰ কৰিব পাৰে গতিকে সেই আপুনি যে ক'লে যে পানী দিলো পাঁচ ছয় বাৰকৈ আৰু এইকেদিন যিহেতু উত্তাপটো বৃদ্ধি পাইছে মই তাকে কৈছো যে আপুনি জোখত। কৈ অধিক পৰিাণে যিহেতু পানী দিছে আৰু যিহেতু উত্তাপটো অতি বেছি হৈ আছে। সেয়েহে গছ কেইজোপা মৰি গৈছে আৰু আপুনি এটা কথা লক্ষ্য কৰিব। যে আপুনি যি যোপা ফুল বা যিজোপা গছত বেছিকৈ পানী দিয়ে সেই গছজোপাহে মৰহি থাকে।
সেইটো হয় বাৰু আৰু আপুনি গছ পুলিটো দুৰেই কথা যি নদীত বা তেনে ধৰণৰ পুখুৰীয়ে চুখুৰীয়ে মাছ আছে সেই সকলোবোৰো প্ৰায় মৰি গৈছে আমাৰ পিছফালে আহ যি পানী আহিছিল তাতো বহুত মাছ আহিছিল এতিয়া তালে আপুনি পিছফালে যাবই নোৱাৰে যি উত্তাপ বাঢ়িলে তাৰ ফলত পানী উতলি গ'ল আৰু তাৰ ফলত পানীও, শুকালে আৰু মাছবোৰ গেলি তাতে পৰি আছে আৰু গোন্ধত অটকা হৈ পৰিছে। এতিয়া আপুনি চাব পাৰে যিখন দলঙৰ ওপৰত মই বহি আছো সেই। খনৰ প্ৰাণী প্ৰায় তলি পাইছেগৈ আৰু যি মাছ আছে সেইবোৰ চব। গৰমৰ উত্তাপৰ জহত ওপুঙি ওপুঙি পৰিছে। এনেধৰণৰ উষ্ণতা বেছি বৃদ্ধি পোৱাৰ জহত। প্ৰায় মই ভাবিছোঁ ইয়াৰ পিছৰবাৰলৈ কি হ'ব মই তাকে ভাবি। গাৰ নুম সিয়ঙি উঠিছে।
হয় আচলতে পৃথিৱীখন এক অতি অন্ধকাৰ ভৱিষ্যতৰ ফালে আগ বাঢ়িছে কাৰণ দিনক দিনে যি উষ্ণতা বৃদ্ধি পাইছে। আৰু সেই গোলকীয় উষ্ণতা বৃদ্ধি পোৱাৰ। আচল আহ কাৰণটো আপুনি যদি চাবলৈ যায় তেন্তে আমি। কাৰণ আমি বিভিন্ন কল কাৰখানা সমূহ স্থাপন কৰি কৰিছো যান বাহন। বাহন আমি। নিয়ন্ত্ৰণত চলাব পৰা নাই গছ গছনি কাটিছো পাহাৰ পৰ্বত আমি কাটিছো গতিকে। ইয়াৰ বাবে দায়ী মানুহে আৰু মই আপোনাক আৰু এটা কথা ক'ব বিচাৰো যিহে তো আপোনি বহুত। কম কথা কৈছে এশাৰি দুশাৰী গতিকে আৰু যিমান কণ সময় আছে। আপোনি আৰু দুই তিনি চাৰি মান কথা যদি কৈ দিয়ে। আপোনাৰ লাভৱান হ'ব। হয়।
তেতিয়া আপুনি চাব পাৰে গোলকীয় উষ্ণতা বৃদ্ধিৰ মূল কাৰণ হৈছে আপ আপোনাৰ জনস জনসংখ্যা বৃদ্ধি। এই কিয়নো আপোনাৰ এতিয়া জনসংখ্যা যেতিয়া বৃদ্ধি হৈ গৈছে। এতিয়া থাকিবৰ বাবে।